অ', এয়া আছো এয়া এনেই আছো তুমি?
এ আছোঁ এনে বাকি বৰ ভাল অ', ভাল-ভাল অ', ভালে-ভালে।
অ', অ'।
বাকী তোমালৈ ফোন কৰিলো এটা কথা লৈ।
অ', ক।
অ', তোমাৰ লগত আজি এটা টপিকৰ বিষয়ে আলোচনা কৰোঁ তোমাৰ অসমৰ বাণিজ্যিক ঋতু ব্যৱস্থা। সেইটো আমাৰ এতিয়া দিনক দিনে আমাৰ এ সুচল হৈ গৈ আছে।
হয়।
আগতে যেনেকুৱা আমাৰ যিটো অসুচল আগতে যিটো আমাৰ বাণিজ্ যি ব্য্ৱস্থা আছিলে সেইটো বৰ্তমান সময়ত সেই বহুতো সুচল হৈ পৰিছে।
হয় হয়।
আমাৰ ইয়াৰ ফলত বি বহুতো নিবনুৱা যিখিনি ব্যি মানে যুৱক যুৱতী আছে, তেওঁলোকৰ সংস্থাপনৰ এটা সুবিধা পাইছেঁ।
পাইছেঁ পাইছেঁ।
বোলে। আৰু আমি ইয়াতকো এই বাণিজ্যিক ব্যৱস্থাটো সুচল কৰি তুলিব লাগিব।
উম্।
এতিয়া বৰ্তমান ইমান এটা সুঁচল হোৱা নাই, ইয়াৰ
হয়।
আমি এনে কি। কি ব্যৱস্থা ল'লে বাণিজ্য ব্যৱস্থাটো আমাৰ ইয়াতকৈও সুচল হ'ব।
অ', আমি এতিয়া চাবলৈ গ'লে এ অসমৰ অসমত। উত্তৰ-পূৰ্বাঞ্চলৰ অঞ্চলৰ আটাইতকৈ ডাঙৰ অৰ্থনৈতিক কেন্দ্ৰসমূহৰ ভিতৰত অন্যতম, ইয়াত মূলতঃ কৃষি। কৃষি, চাহ উদ্যোগ, তেল, প্ৰাকৃতিক গেছ, ৰেচম উদ্যোগ পৰ্যটনৰ সেৱা খণ্ডৰ ওপৰত এই বাণিজ্যিক, এই খণ্ডটো নিৰ্ভৰশীল। এতিয়া ইয়াত আমাৰ সকলোতকৈ মুখ্য খণ্ডটো হৈছে চাহ উদ্যোগ, অসমৰ অৰ্থনীতিৰ মেৰুদণ্ড বুলি কোৱা হয় ইয়াক। দুহেজাৰ তেইস চৌবিশ চনত। অসমৰ চাহ উৎপাদন আছিল প্ৰায় ছশ পয়সত্তৰ দশমিক আঠ-আঠ মিলিয়ন। কিলোগ্ৰাম আৰু দুহেজাৰ চৌবিশ পঁচিশ চনত উৎপাদন কিছু হ্ৰাস পায়। এ ছ-ছশ ছয়ষষ্ঠি। দশমিক বিয়াশী মিলিয়ন কিলোগ্ৰাম হয়, এ এনেধৰে মানে। অৰ্থাৎ এক বছৰত প্ৰায় ন দশমিক ছয় মিলিয়ন কিলোগ্ৰাম প্ৰায় হাক পোৱা দেখা গৈছে, এ, এ। এনেকৈ যদি আমাৰ যদি চাহ উৎপাদন যদি হ্ৰাস পাবলৈ ধৰে, তেনেহ'লে অসমৰ। অৰ্থনীতি কোনো দিনাই সুচল হৈ উঠিব নোৱাৰিব কাৰণ অৰ্থনীতিত সকলোতকৈ ডাঙৰ ভূমিকা চাহ উদ্যোগৰে। গতিকে আমি চাহ উদ্যোগৰ নিবনুৱাসকলক উম্, আমি উৎসাহিত কৰিবলৈ বিভিন্ন আঁচনি প্ৰবান-প্ৰদান কৰা, তাত চাহ-চাহ উদ্যোগত চাহৰ খেতিত প্ৰয়োগ কৰিবলৈ বিভিন্ন ৰাসায়নিক সাৰ বৈজ্ঞানিক প্ৰযুক্তিযুক্ত কিছুমান আ', যিবিলাক। তোমাৰ উম্, মেচিন যন্ত্ৰপাতি যোগাৰ কৰা ইত্যাদিৰ উপৰত গুৰুত্ব। গুৰুত্ব দিলে, চাহ উদ্যোগটো যথেষ্ট পৰিমাণে তোমাৰ উ উন্নতি কৰিব আ অনাগত। অনাগত দিনত সেইটো আমি
হয়।
দেখিবলৈ পাওঁ বা দেখিবলৈ পাওঁ আৰু তোমাৰ এতিয়া আমাৰ অসমৰ। দ্বিতীয় সকলোতকে ভাল মানে এ মুখ্য এটা উ খণ্ড হৈছে -ৰেচম উদ্যোগ।
উম্,
অ', অসম বিশেষকৈ মুগা, এৰিপাত, ৰেচমৰ বাবে বিশ্বজুৰি পৰিচিত। গতিকে, সেই সেইও উম্, উদ্যোগৰ ক্ষেত্ৰত আমাৰ অসমীয়া মানুহে যদি অত্যাধিক গুৰুত্ব প্ৰদান কৰে তেনেহ'লে, অসমৰ অৰ্থনীতি বহু পৰিমাণে উম, উন্নতি কৰা দেখা দেখা যাব, কিয়নো দুহেজাৰ
এতিয়া তুমি চাবলে গ'লে অসমৰ, অসমৰ বাণিজ্যিক ভাৱে বহুতো সম্ভাৱনা আছে। মানে তোমাৰ বাণিজ্যিক ব্যৱস্থাটো আমাৰ আগবাঢ়ি গৈছে চোন আৰু আমাৰ বাণিজ্য আগবাঢ়িবলৈ নিদিবলে কিছুমান আমাৰ অসুবিধাই দেখা দিছে, আগত আহি গৈছে মানে।
হয়।
তোমাৰ যেনে তোমাৰ আমাৰ যোগাযোগ গাঁথনিটো আমাৰ একেবাৰে সবল নহয়।
হয়।
আমাৰ আমাৰ প্ৰতি প্ৰতি বছৰে বানপানী আৰু ভূমিস্খলন হোৱা দেখা যায়।
হয়।
তোমাৰ আমাৰ বাণিজ্যিক ব্যৱস্থাটো তেতিয়াহে স্থাপন হ'ব যদি আমাৰ অসমখনক অৰ্থনৈতিক ব্যৱস্থাটো সুচল হৈ থাকে, যদি আমি প্ৰতি বছৰে বানপানী আৰু ৰাস্তা দলং আদি আদিৰ যোগান যোগান ধৰি আমি অৰ্থন ব্যৱস্থা টো যদি দুৰ্বল কৰি তোলো তেতিয়া আমাৰ বাণিজ্যিক ব্যৱস্থাটো আগবাঢ়ি যাবলৈ এটা মানে অৰ্থনৈতিক ভাৱে সবল নহ- নহব, আমাৰ অৰ্থনৈতিক ভাৱে যদি অসমৰ সবল হয় তেতিয়াহে তোমাৰ বাণিজ্যিয় ব্যৱস্থাটো আগবাঢ়ি যাবলৈ এটা পথ পথ উলিয়াব।
হয়। তাকে এতিয়া অসমৰ তোমাৰ, উম।
আমাৰ তোমাৰ উদ্যোগ আমাৰ যিখিনি উদ্যোগ আৰু পুঁজি মানে অৰ্থনীতি মই এতিয়া কৈছোঁ তোমাৰ অৰ্থনীতিক অৱস্থাতো একেবাৰে সবল নহয় আমাৰ অসমখনত।
হয়।
তাৰ লগতে আমাৰ যিখিনি উদ্যয়োগ, উদ্যোগ উদ্যোগ সকল, উদ্যোগ খিনিক যদি আমাৰ উচ উচ্চ মানদণ্ডৰ কৰি তুলিবলৈ আমাৰ অৰ্থনৈতিক ব্যৱস্থাটো সবল কৰি উচ্চ মানদণ্ডৰ আমাৰ আহিলাসমূহ আমাৰ অসমত যোগান ধৰিব লাগিব তেতিয়াহে আমাৰ এই যিটো বৰ্নিজিক ব্যৱস্থা, সেইটো আগবাঢ়ি যাবলৈ হেৰি অকমানে হেৰি পাব।
হয়।
মানে তোমাৰ এতিয়া, উম, অসমৰ মানে তোমাৰ অসমৰ এনেকুৱা নহয় যে, অসমত তোমাৰ উদ্যোগ স্থাপন কৰাৰ কোনো উম, মানে তোমাৰ এ লাভজনক নহয়, এনেকুৱা নহয়, অসমত বহুত এ সুবিধা দেখা যায়। উদ্যোগ স্থাপনৰ ক্ষেত্ৰত কিন্তু সেই উম, যি যিবোৰ তাৰ যিবিলাক তোমাৰ কেঁচা মাল আছে, অসমৰ সমান কেঁচা মাল হয়তো ভাৰতবৰ্ষৰ বহুত কেইখন অ ৰাজ্যতো ন পোৱা নাযাব, কিন্তু এই কেঁচা মালসমূহ সঠিক জেগাত ব্যৱহাৰ নোহোৱাৰ বাবে অসমৰ অৰ্থনীতি আজি ভাৰতবৰ্ষৰ আটাইবোৰ ৰাজ্যৰ তুলনাত কিছুমান ৰাজ্যৰ তুলনাতো যথেষ্ট কম।
তুমি চাবলৈ গ'লে আমাৰ যেতিয়া ব্ৰিটিছে, আমাৰ যেতিয়া অসমখন মানে তোমালোকৰ মানে শাসন শাসন ভাৰত আছিল, সেই সময়ত যদি আমাৰ যিখিনি আমাৰ মানে যিখিনি কেঁচা মাল ধৰি লোৱা, কিছুমান আমাৰ আহ কয়লা তেল এনেকুৱা ধৰণৰ কি কিছুমান এ বস্তু মানে পদাৰ্থ অসমৰ পৰা বি তেওঁলোকৰ মানে ইংৰাজৰ ইংৰাজৰ ব্ৰিটিছসকলে তেওঁলোকৰ নিজৰ স্বদেশলৈ কঢ়িয়াই নিছিল।
হয়।
সেইখিনি যদি বৰ্তমানে যদি আমাৰ অসমত উপলব্ধ হ'লহেতেন, তেতিয়া আমাৰ অসমখন একেবাৰে উচ্চ মানদণ্ডত সকলোবোৰে ৰাজ্যতকে আমাৰ ৰাজ্যখন একেবাৰে উচ্চ মান থাকিলেহেন। কিন্তু আমাৰ, আগৰ দি আগৰ সেই দিনবোৰৰ ফলত এতিয়া আমাৰ কিছু বা্ৰণজী ব্যৱস্থাটো, একেবাৰে অসুচল হৈ পৰিছে।
অ', তাকে মই এতিয়া তোমাৰ আমাৰ অসমৰ অৰ্থনীতিত এটা প্ৰভাৱ পেলাব পৰা, এ এতিয়া এইটো চৰকাৰৰ পদক্ষেপ তাৰ বিষয়ে দু দুআষাৰ কবলৈ বিচাৰিম তোমাৰ এতিয়া তোমাৰ অসম চৰকাৰে যে, অসম চৰকাৰৰ অধীনত, তোমাৰ টাটা ক অপৰেচনৰ আণ্ডাৰ জাগিদৰ চছেমি কণ্ডাক্টাৰ প্লান্ত যিটো বহিছে সেইটো এটা উদ্যোগিক বিপ্লৱ বুলি ধৰা হব এটা টাইমত কাৰণ আহ অসমৰ মৰিগাঁও জিলাৰ জাগিৰদ টাটা ইলেক্ট্ৰনিক অ' চেমি চেমিকনদাকটৰ এছেম্বলী এনদ টত কচেত ফেচেলিটিচ কৰা হৈছে, তাত আহ ভাৰতৰ প্ৰথম বৃহৎ দেশীয় চছেমি কণ্ডাক্টৰ এছেম্বলি আৰু তেজ প্ৰকল্প সমূহৰ তাত থাকিব, প্ৰকল্পটোৰ মূল উদ্দেশ্য হৈছে যিবিলাক মোবাইল ফোন, আহ তোমাৰ আহ মবাইল ফন, কম্পিউাৰ এইবত যিলাক মাইক্ৰ চিপ বা প্ৰচেছৰ বনোৱা হয় তাত সেই চেমিকনদাকটৰ কৰা হয়, আৰু স সেই যদি চেমডাক্ যদি আমি, অসমত, আ ৰ্নিমান কৰিব পা পাৰ তেনেহলে বিশ্ব বজাৰত অসমৰ মানদণ্ড অত্যন্ত ওপৰলৈ যাব বুলি মই আশা কৰিছো তাৰ লগ লগতে এ সেই প্ৰকল্পটো স্থাপনৰ জৰিয়তে অসমৰ যি উম নিবনুৱা সমচ্যত এ সেই নিবনুৱা সমস্্যাতেও যথেষ্ট পৰিমণে এ এটা মানে দ্ৰুত গতিয়ে এ হ্ৰাস পাব বুলি মই আশা কৰিছো কাৰণ এই উ চেমি কণ্ডাক্টৰ প্লানটোৰ মুঠ বিনিয়োগ প্ৰায় সাতাইশ হাজাৰ কোটি টকা আৰু এই প্ৰকল্পই উম তোমাৰ অসমৰ মানে আ যি উম অৰ্থনৈতিক ইতিহাস তাত এটা উ বিপ্লৱৰ সৃষ্টি কৰিব বুলি মই আশা কৰিছো।
হয়।
হয়।
এতিয়া তুমি চাবলৈ গলে দেখা যায় আমাৰ প্ৰথমতে প্ৰথম কামটো হ আমাৰ অৰ্থনীতিৰ ভিত্তিটো স্থাপন স্থাপন কৰা।
হয়।
আমাৰ অৰ্থনীতি বৃত্তিতো যেতিয়া স্থাপন হব আমাৰ বাণিজ্যিক বৰ্ণীৰ্জিক ব্যৱস্থাটো আপোন আপুনিকে আগলৈও মানে অগ্ৰগতিৰ ৰূপত আগবাঢ়ি গৈ থাকিব।
হয়।
অগ্ৰগতিৰে চাবন হব হয়।
অ', বাকী এতিয়া হ'ব তোমালোকৰ কথা মানে এই বিষয়ে আগলৈ আলোচনা কৰিম আমি অৰ্থনীতি ব্যৱস্থাটো আগলে সবল কৰিবলৈ চেষ্টা চেষ্টা কৰিব লাগিব তোমালোকৰ কথা
তোমাৰ লগতো ভাল লাগিলে কথা পাতি তাকে ঠিক আছে দিয়া হ'ব অঁ', দিয়া।